হয়।
ভালে দিয়া, তোমাৰ?
উম ভাল ভাল, তোমাৰ?
আছো দিয়া। ৰাখিছে আৰু এ, মই আছো তোমাৰ এইয়া ঘৰতে তোমাৰ অলপ হেৰি কৰি আছিলো, এয়া এই সৰু মানে পোৱালি এটা আহিছিলে
অ'।
আ আৰু ল'ৰা দুজন আছিলে, মানে সৰু তোমাৰ এয়া ক শ্ৰেণীত পঢ়ে
অ'।
আৰু তোমাৰ আৰু এজন ল'ৰা তোমাৰ তৃতীয় শ্ৰেণী পঢ়ে। তেওঁলোকে মানে আহে মানে মোৰ ওচৰত মানে সন্ধিয়া, সন্ধিয়া সময়ত মানে অলপ মানে মাক-দেউতাকে অকমান চাই দিব দিছে যে। অকমান চাই কৰি, চাই কৰি দিওঁ আৰু চাই কৰি দিও আও
অ' মা-মাহত কিবা এটা দিয়ে নে তেওঁ?
দিয়ে, মাহত মানে তেনেকে মই নিবিচাৰো। যে ওচৰৰে আৰু খুড়া-খুড়ী ন'।
অ' নাই নাই, তেনেকে নহয় নিজে যেতিয়া আহে ন' তুমি এতিয়া সময়তো ক্ষতি পেলাই ক্ষতি কৰি কৰিছা।
হয়, হয়।
লগত লাগি আছা, তোমাকতো কিবা এটা দিব লাগিব। ত' মানে, অ'। তুমি নুখুজিলেও দিব লাগিব, নিজে দিব লাগিব সি।
হয় তাকে মানে আহিছেতো এতিয়া কিনো কৰিম আও। এতিয়া মানে কৰিছো তোমাৰ এতিয়া, অলপ পহাই কৰি দিব, সেইটোকাৰনে পৰীক্ষা আহি আছে, তিনিমহীয়া পৰীক্ষা আহি আছে।
অ' অ', ছমহীয়া নে তিনিমহীয়া?
তিনিমহীয়া-তিনিমহীয়া।
অ' ছমহীয়া পৰীক্ষা হ'ব এতিয়া, গৰম বন্ধৰ আগতে নে পিছত
অ' অহ' ছম-তিনিমহীয়াহে আহিছে, হয় দিয়া। ছয়মহীয়া পৰীক্ষাহে। গৰম পৰীক্ষা পাবহি যে।
অ গৰম, সেইকাৰণে ভাবিছ
অ অ তিনিমহীয়া এটা হৈ গ'লে, মোৰ শুনা তাত কন গণ্ডগোল হৈ গ'ল। এতিয়া ছমহীয়া পৰী ক্ষা তাৰপিছত আও তোমাৰ অ হ অ অ হেৰি তাৰিখৰ পৰা ছাগে, ষোল্ল তাৰিখৰ পৰা ছাগে পৰীক্ষা
উম
অহা মাহৰ পৰাতো তোমাৰ গৰম বন্ধয়ে দিব আও তাকে মোক মানে আপোনাৰ অ অকমান চাই কৰি দিব দিছে। এই সৰু পোৱালিটো বুজিছানে তোমাৰ। বুজাবলৈ দিগদাৰ হয়। মই এতিয়া ক খ খন লিখিব দিছোঁ, সি এতিয়া মানে আখৰে চিনি নাপায়। তাকে মানে অকমান মানে তাক মানে অকণমান মানে বহুত মানে সমস্যা হৈ যায়। ন এনেকে সৰু ল'ৰা-ছোৱালীবোৰ টো নাজানে।
এটা এটা কাম কৰিবা সিহঁতক হাতৰে ধৰি ধৰি শিকাবা। হাতৰে ধৰি ধৰি তুমি লিখাবা শিকাবা। অ
মানে কিতাপ আছে কিতাপখনতে তোমাৰ মানে কি ক টো এনেকে লেখ। খা থাকে আৰু ফুট ফুটৰ নিচিনা থাকে লেখা থাকে। তাৰ উৰ অ অ তাৰ তাৰ ওপৰে ওপৰে মানে সিহঁতে মানে। তাৰ থাকিব মানে এনেকে ক টোৰ নিচিনা এনেকে বহা থাকিব লাগে। তেনেকে তাক মই সেই। খিনি তাক মই পাঁচ ছবাৰ মান প পঢ়াইছো। তাৰ ওপৰে ওপৰে এনেকে পুৰা পঢ়ি দিছোঁ। পাঁচ ছবাৰ মান কৰাইছোঁ। লৰা ছোৱালী কা। পাৰিছে বাৰু ক টো মানে ক, খ, গ, ঘ, ঙ। ঙ মানলৈ লিখিব পাৰে আৰু। ল লাহে লাহে হৈ যাব। সৰু ল'ৰা আৰু অকন সমস্যা হয়ে হয়। তোমাৰ মাতটো শুনা নাই। তোমাৰ মাতটো শুনা নাই।
এতিয়া শুনিছানে?
অ শুনিছোঁ।
মোৰ তাত তেনেকুৱা সৰু পোৱালি এটা আহিছে। নহয়। তাৰ পিছতে ম মানে অ এ পঢ়াইছিলো এতিয়া ন। পঢ়ালো।
অ।
তাৰ পিছতে।
নাই এ কি জানা কি যে। কি জানা মানে তোমাৰ এতিয়াতো মইতোন এতিয়া এনেই থাকো ন এতিয়া। সেইখিনি সময়ত মই বিদয়ালয়ৰ পৰা অহাৰিছত অকণমান। আৰাম চৰাম কৰাৰ পিছত আৰু এতিয়া ইখিনি সময়ত মই অকমান। আগত আৰু ওচৰ পাজৰ কোনো নাই যে অকল ওলাই থৈ যাম। ঘৰতে থাকো সেইটো কাৰণে মানে সেইখিনি। ত'এনে আহ বেলেগক যদি অলপ যদি জ্ঞানকে দিওঁ ন।
উম হয় বাৰু এইটো তাৰ পাছত পোৱালি আহিছিল আমাৰ ওচৰত মই ভাবিছো পোৱালিটো চাগ। জানে মাকেও সি যেতিয়া আজিকালি প্ৰাইভেটত পঢ়াইছে ন'। প্ৰাইভেটত যেতিয়া পঢ়াইছে। মই পিছত জানে সি। তাৰ পিছতে মই শিকাই শিকাব দিছিলো। তে' কিতাপ। পঢ়াব দিছে তেনেকে পঢ়াই আছো। অ লিখিব দিলে সিটো মানে। চাই চাই লিখিব পাৰে দে এনে নোচোৱাকে লিখিব নোৱাৰে মই নাজানো। জানো নহয় মই ত কি জানো জানো মোকতো ক'ব লাগিব ন'। ঘৰৰ মানুহে ক'ব লাগিব ঘৰৰ। তাৰপিছতে আৰু যেতিয়া। পিছত লিখাে শিকাইছোঁ নাজানে নহয় সি। তাৰ পিছত হা। তই ধৰি ধৰি তাৰ পিছত। কাব লগগীয়া হৈছে মানে সি তাৰ অ আ ক খ এক দুই তিনি চাৰি নেওতা একোৱে মুখস্থ নাই। কিন্তু। আজিকালিতো সোনকালেৰে কিতাপ দিয়ে ন'।
হয়, হয়, হয়।
হেৰি মানে আহ। শুনি আছো শুনি আছে। ঠিকে থাকা।
তাত দাবিয়ে সি। তেতিয়া মানে কে ইমান। সৰুতে প্ৰাইভেটত চাবাচোন।
হয়।
বেচৰকাৰী কাৰণত বহুত মানে সৰুতে আমাৰ ক, খ খতে শিকায় ক, ক শ্ৰেণী প্ৰথম শ্ৰেণত মানে এনেকে শিকাই থৈ দিয়া।
আজিকালি তোমাৰ মানে কেনেকুৱা জানানে তোমাৰ।
তাৰপিছতে সিহঁত সি একদম মানে এখন। পঢ়াবও লাগে ধেহ পৰি প্ৰশ্ন আহিব। এতিয়া পৰীক্ষালৈ এমাহে আছে। সেনেকে কৰি যেনে তেনে কিবা এটা কৰি। কৈ দিলো আও।
হয়, এনেই কিবািনি কিবা দিলে নে দে দিয়ে নে বাৰু?
অ দিছিলে নিজে নিজে দিবলৈ দিবলৈ আহিছিল মন। খোজ নাজানে নহয় সিফালতে। টিউচন ল'ব নেকি, নিজে- নিজে মাকে আহিছিলে মাকৰ লগত।
অ অ নাই একো নাই এতিয়া, তোমাৰোতো কিবা এটা হাতৰ খৰচা ওলাই থাকিব লাগিব হয়। উ। আকৌ যিহেতু আমাৰ যিহেতু এতিয়া ইটো জাৰ কুক মানে কাম ধান্দাটো নামাইছে, আমি তুমি এতিয়াচোন চাওক আমাৰ পঢ়া বয়স হয়।
অ আমাৰ পঢ়াই বয়স হয়।
এতিয়া যদি কিব এটা টো- যদি কিবা এটা আমাৰ পঢ়া- খৰচ যদি ওলাব পাৰো আমাৰ কাৰণে ভাল।
অ এ তাকে হেৰি আকৌ আজিকালি এটোয়ে - মানে মানুহ চাই অলপ দিয়ে দেই মানুহ চাই তোমাক দুহেজাৰৰ দুহেজাৰতো টিউশন দিব পাৰে তেতিয়া একো নাই পইচাটো যোৱা বুলি। কিন্তু তোমাক যদি দিয়ে, এ কমাই কৰি যেনেকে থৈ দিয়ে মানে মানুহ- চাই লগ দিয়ে। মানে যদি ঢিলা পায় ঢিলা পাই তোমাক তোমাক কমাই দিব। তুমি লাগিলে দু তিনি ঘণ্টা কৰা তোমাক ঢিলা বাই লাগিলে কমাই দিব। কিবা প্ৰশ্ন কৰিব তুমি ইমানখিনি পইচা লোৱা নেকি সেনেকে কয়, কব।
হয়, বাৰু আজিকালি মানে পঢ়াখিনিও মানে বহুত টান হৈ হৈছে। তোমাৰ চৰকাৰী বেচৰকাৰী বুলিয়ে নহয় বেচৰকাৰী চোন তোমাৰ আজিকালি তোমাৰ হিন্দী হিন্দী আগতে আমি আগতে তোমাৰ- অষ্টম নৱম শ্ৰেণীৰ পৰাহে মই পাইছো। ফ- অষ্টম তেনেকুৱা মানৰ পৰা পাইছো। হয় অ তেনেকুৱা মানতে। মই অ মই আমাৰ যোনখন বিদ্যালয় আছিলে তাত মই সপ্তম শ্ৰেণীত পাইছিলো, মোৰ এতিয়াও মনত। আ অ তোমালোকে আগত। এতিয়া আজিকালি তোমাৰ কি হয় এ তোমাৰ বেচৰকাৰী বিলাকত কি হয় তোমাৰ এ তোমাৰ দ্বিতীয়, তৃতীয় মানৰ পৰাই তোমাৰ হিন্দী সেইটো আহি যায়।
অ এই তৃতীয় তৃতীয় নহয়, কত দ্বিতীয় তৃতীয়। অ প্ৰথম শ্ৰেনীৰ পৰাই মানে অলপ অলপ দিয়ে, অ আ খন মানে চাই থাব দিয়ে। ক তেনেকুৱা।
আৰু আজিকালি কি হৈছে তোমাৰ বেচৰকাৰী বুলিয়ে নহয় তোমাৰ আজিকালি চৰকাৰী কলে চৰকাৰী তোমাৰ এ বিদ্্যালয়বোৰতো তোমাৰ মানে বহুতখিনি আগবাঢ়ি গৈছে দেই মই মানে পঢ়াও ন মই পঢ়াও গম পাও এতিয়া হয়
কি বুলি কয় মানে উ মা মাক তাকে নপঢ়ায় তেনেকে সময় থাকিলেও
উম হয় হয় সময় মানে কি আৰু সময়তটো মিলাবলৈ টান আচলতে কি জানানে মাক বাপেকৰ হাতত ল'ৰা ছোৱালী কেনেকে পঢ়িব এতিয়া ল'ৰা ছোৱালীয়ে এতিয়া মাক বাপে কলে তেনেকে ভয় নাখায় ন তুমি যদি তোমাক যদি এতিয়া মই এ তোমাকে মানে উদাহৰণ দি কৈছো তোমাক এতিয়া যদি বেলেগ এজন যদি মানুহৰ তাত যদি তোমাক যদি এ পঢ পঢ়াবলৈ য পঠিয়াই তুমি সেই মানুহজনৰ ওচৰত বা মানুহীৰ ওচৰত তুমি লাজ কৰিবা আৰু তোমাৰ এটা ভয় ভাৱ এটা থাকিব কাৰণ তুমি মানুহজনী চিনি নোপোৱা হয় তেনেকে তোমাৰ মানে কি হব পঢ়িব মন যাব
অ হেল্ল' শুনিছানে তুমি
অ শুনি আছো তাৰপিছত তোমাৰ মানে কি হয় তোমাক পঢ়িব মন যাব আৰু কি হয় তোমাৰ আৰু এটা তোমাৰ হেৰি হয় মাক বাপেক এতিয়া চোৱা এতিয়া মাক বাপেকে এতিয়া ল'ৰা ছোৱালী মৰম কৰে বহুত এতিয়া মৰম যো পাই ন লৰা ছোৱালীয়ে মানে মাগতেপ ভয়তো অকমান মানে কম ন কমি যায়
এ নহয় দিয়া আজিকালি কিমানানে জানা মোবাইল যেতিয়াই হ'ল মানে এইবিলাক পঢ়াব মন নকৰে সময় থাকিলে তুমি এনেই থাকিব লিলে ৰাস্তাই গাতে ঘূৰি প্লে ঘূৰি পকি লাগিলে এনেই ফুৰিব গৈ ঘৰত লাগিলে মোবাইল চিৰিয়েল চাই থাকিব তেওঁ মানে নপঢ়ায়
হয় হয়
আজিকালি এনেকা দিন আহিছে এ
নাই নে এলেহুৱা হৈ গৈছে যে মানে মানে আজিকালি কি হৈছে পৃথিৱীখনে এনেকুৱা নতুন নতুন মানে আধুনিক যন্ত্ৰবোৰ ওলাই পেললে তোমাৰ মানে চবকে মানে এলেহুৱা কৰি পেলাইছে না তুমি তুমি আজিকালি চোৱা কষ্টৰ কাম কিবা আছে নেকি গছ এডৰ কাটিবলৈ কাৰণে আজালি খালি যন্ত্ৰ ওলাইছে ভাত বনাবলৈ যন্ত্ৰ তৰকাৰী বনাবলৈ যন্ত্ৰ ঘৰ সাৰিবলৈ বা ঝাৰু দিবলৈ যন্ত্ৰ তোমাৰ কি লাগে আৰু কচোন অ আহ মানে পইচাৰ চব মানে পইচাৰে খেল আৰু কব গলে উম। বাকী আজি দুপৰীয়া কি দি ভাত পালা?
দুপৰীয়া?
হা? হেল্ল'
শুনিছানে?
কোৱাচোন কি বোলে?
দুপৰীয়া ভাত কি দি খালা?
মই এই মা হেৰি বনালে এই ম‌ইচা ঠাৰি যে ম‌ইচা ঠাৰি ধুনীয়াকে বইল কৰি পেলাই মানে আলুৰ লগত এ খাইদো কোমল থাকে ন, কুকাৰত দিয়াৰ লগে লগে মানে গলি যায় যে।
হয়
অঁ'ল পিছত সেয়াানে হেৰি তৰকাৰী বনালে শিঙি মাছৰ লগত বনালে। তাৰপিছতে তিয়হ কাটা গৈছে।
হয় তিৰি মাছ ক'ত আ বেপাৰ বে- পাৰি আনিছিলে নে? ঘৰৰ, অ এই আমাৰ ইয়াত আকো আছে আক দেই আমাৰ পুখুৰীতে ওলাই বাৰু শিঙি মাছ ওলাই। আৰু এনেকুৱা এটা মানে জিয়ণ দি থৈ দিওঁ আও, মানে হয় হয়। উম তুমি আমাৰ ইয়াত আহিলে আমাৰ ইয়াত আহিলে তুমি কি খাবা? কুচিয়া বৰা ইত্যাদি কৰি তোমাৰ এ তোমাৰ শিঙি মাছ, গৰৈ মাছ, চব মানে লোকেল লোকেল মাছ আমাৰ ইয়াত পোৱা যায় মানে।
এইয়া গৰৈ মাছ খাই ভাল পাওঁ। আৰু হেৰি শিঙীয়া কি বুলি কয় এইটো? য়াত- কুচিয়া খাই ভাল পাওঁ।
গৰৈ গৰৈ মাছ ধৰা পুৰি পেলাই খাই বেছি ভাল লাগে মোৰ-
অ গৰৈ মাছটো খাই ভাল পাওঁ আৰু সেই শিঙি মাছটো কি বুলি কয় কুচিয়াটো খাই ভাল পাওঁ। বাকী বিলাককে মানে সেইটো মই বেছি ভাল পাওঁ কুচিয়টো। কাই মা ত মানে খাই অশান্তি পাওঁ মই কাই বেছি যায়
অ হয় হয়
আমাৰ ওচৰব এতিয়া কিনা এতিয়া কিনি পেলাই খৈ দিয়া গৈছিলে জিৰণ দি থোৱা গৈছিলে ি হল কেইদিনমান এসপ্তাহ মান হল এক কেজি মাছ কিনা গৈছিলে মানে মাঘৰ মানুহজনে নিজে আহিছে আৰু মায়ে মানে খাব নোৱাৰে ফি ডেলিভাৰ আছে যে বেলেগ মাছ খাব নোৱাৰে বেলেগ বাছ খালে মানে হেৰি হয় ফেটটো বাঢ়ি যায় বুলি কয় ফেট লিভাৰত তেল তেলক য যেতি মাখাব নোৱাৰিম মানে মাে এখনত লোকেল মাছ চাব দিছে কাৱৈ শিঙি মাছ গৰুবিলাক খাব দিছে তাত পইচা খৰচ কৰি হলে অ এইবিলাক মানে এই আজিকালি এইবিলাক মানে তেলটো বেছি ন তেও মানে এইটো মাছত ইমান হেৰি নহয় এইটোৰ মাছত ইমান হেৰি নহয় এ ফেটচটো নাই উ